হেল্ল হেল্ল' অ কি অ কি কিবা কৈ আছিলি অ কিবা কৈ আছিলি ক সৰুতে কি।
অ', সৰুতে স্কুলৰ স্কুলৰ যেতিয়া স্কুল আমাৰ স্কুল পঢ়ি আছিলো মই যেতিয়া ফাইভ ছিক্স মানতহে। ফাইভ ছিক্স মানত নহয় তোমাৰ ফৰ থ্ৰি মানত তেতিয়া মানে গৰম দিয়ে তাৰিছত তেতিয়া মানে আমি একদম গোটেই গৰম বন্ধৰ দিনাল মানে মাহটোৰ পৰা আশা কৰি থাকো অ কল্ যাম কলপাক যাম কলপ্ত গৈ পেলাই হে কৰি অ', কত মানে থী ফৰ মানত এতিয়া মানে
অ', অ', অ', অ'।
এতিয়া মানে সেই সেই আগৰ নিচিনা ফিল্ডটো নাহে আৰু।
এতিয়া আৰু ক এতিয়াতো এতিয়া এতিয়াতো বেলেগ এতিয়া একো পূজা চূজাও ভাল ভাল নালাগে। আগতে দুৰ্গা পূজা বুলি কলে কেনেকুৱা ফূৰ্তি এটা। এতিয়া এ পূজা আহিলে আহিলে আৰু। অ', আকৌ ধৰ সৰুতে ধৰ এই মেলা বুলি কলো কিমান ফূৰ্তি এতিয়া মেলা আহিল আহিল আৰু এ এনেকা টাইপো হ'ল চবতে বস্তুটো পইচা আহি গ'ল যে।
কিয়? তোৰে নেটৱৰ্ক টো বেয়া হৈছে ফাটি ফাটি আহিছে মাতটো।
দিয়া শুনিছা এতিয়া শুনা।
অ', শুনিছো ক।
উম অ এই তোমাৰ হেৰি কি বুলি কয়। উম বৰষুণ দিয়াৰ কাৰণে গছো হ'ব পাৰে।
উম উম ক জবাৰ কীৰ্তন যাবাৰ কীৰ্তন নগলি।
নগলো এবাৰ মানে পৰীক্ষাও আছিলে আৰু নগলো মানে এনেই পৰীক্ষা থাকিলেও যাবলৈ মন যায়। কিন্তু নগলো নগলো এ কিবা যাবই মন নোযোৱা হৈ গ'ল।
অ', সেইটো হয় কিবা আজিকালি ভাল নলগা হৈছে মেলা চেলা এইবোৰ কিবা কিবি।
পইচাহে খৰচ হৈ গ'লে বুইছানে।
পইচা ভয়ংকৰ খৰচ তই একে ভাবিবই নোৱাৰি এনেকুৱা খৰচ বা। তই মানে ভাবিবই নাই ইমানে খৰচ হম। তোৰ একে দুশ, তিনিশ, চাৰিশ, পাঁচশ
তাকে তোমাৰ সেই কি।
হয় হাৱাই হাৱাই নাপাওঁ ধৰ। কিন্তু কেতিয়াবা ভাল লাগে আৰু সদায় সদায়তো উম সদায় সদায় ভাল ভাল নালাগে আৰু।
উ নালাগে আৰু মানে কি জানা এতিয়া এতিয়া চাবাচোন এতিয়া আমি উম
তই যদি এদিন গ'লি যোৱাৰ পিছত আৰু তোৰ যে মন নাযায় আৰু নেক্সট যাবলৈ।
উ নাযায় নাযায় আৰু তোমাৰ যে তুমি ধৰি লোৱা একে সোপাকে কি চাই থাকিবা ছেম বস্তু তিনিদিনাখন বা চাৰিদিনাখন ছেম একে একেখিনিকে বস্তুকে মানুহে চাব যায়।
অ', অ',। একে একে সোবাই অহা কিন্তু প্ৰত্যেক বছৰে আহি আছে বেলেগতো একো চেঞ্জ নাই। অ', এতিয়া দুৰ্গা দুৰ্গা পূজা একেই দুৰ্গা পূজাও একেই চেম।
একেই একেই দুৰ্গা পূজাত বাৰু দুৰ্গা পূজাত বাৰু অকমান আজিকালি আজিকালি কি ধৰি লও অকণমান এটা বুজি পাইছো আজিকালি মানে মূৰ্তি বিলাক ধৰি লও চাবলৈ ভাল মানে ধৰি লওক - এইটো জেগাত ধুনীয়া ধুনীয়া মূৰ্তি আনিলে আকৌ সিটো জেগাত ধৰিলেও আৰু ভাল বনাইছে সেইবিলাক চাবলৈ ভাল মণ্ডপ বিলাক ধৰি লওক ধুনীয়াকে সজাইছে।
অ আগতে আগতেটো হেৰিহে আছিলে আগতে দুৰ্গা পূজাতাকে বন্দুকটোহে মেইন আৰু।
সেইবা বন্ধুক নহ'লে নহয় দূৰ্গা পূজাত
উম এতিয়া স অ এতিয়া পোৱালি বিলাকে তেনেকে বন্ধুক চন্ধুক নোলোৱা হল তই চাবিচোন। নলয়ে পূজাত ন আগতে আগতে আমি ধৰ যেনেকে যে লৈছিলোঁ। কিন্তু আজিকালি পোৱালি বিলাকে তেনেকে নলয় চব চাবিচোন একোৱেই নলয় গুৰুত্ব নাই আজি কালি অ
আজিকালি বাইক এখন বাইক লাগে আজিকালি।
আজি কালিটো আৰু আহা মানে হাত তাতেই মোবাইল ন সেই আগৰ সেই ফূৰ্তি ফূৰ্তি বিলাক নাই আৰু
উম নাই নাই
আগতে ধৰ আমাৰ আগতে আমাৰ মোবাইল চোবাইল নাছিলে আমাৰ সেইবিলাকে খেলা ধেমালি আৰু এতিয়া সেইবিলাক ক'ত আৰু এতিয়া হাতে হাতে দিনটো ৰিল চাব হেৰি চাব
এবাৰ কি কৰিছিলে না দ দুৰ্গা পূজাত আমি এই এই যে বিলাহীহত এই লিখোৱা গাও
অ অ
সিহঁতৰ লগত একদম পূৰা ময়লা গাঁও তোমাৰ লিখ গাঁওহে চবেই যি
কি হেৰি গুটি মৰা মৰি
অ গুদি একদম বন্ধুক লৈ পেলাই পুৰা এই যে পিঠাক হস্পিতালখন যে এই এইখন সোমাই গৈ পেলাই যে হস্পিতালখন তাত একদম পুৰা অ তাত একদম পুৰা একদম গুলিয়া গুলী খেলিছোঁ গোটেইকেইটা একদম পুৰা যোনে যি মাৰে আৰু
ৰাতি নে দিনত?
দিনতে হেৰি বন্ধুক লৈ আৰু
উম
ত বেলেগ কি ত বেলেগ বেলেগ কান্দ কৰি
কিন্তু আজিকালি আজিকালি আজিকালি সেইবিলাক নাই দেই আজিকালি পোৱালিবিলাকও এইবিলাক হেৰি নকৰে
আগতে একদম যোনবিলাকে একদম পূজাত ধৰিলেও টাইট টাইট কাপোৰ পিন্ধি আহিব ছোৱালী বিলাকৰ সেইবিলাকৰ একদম বটল গান দি দিওঁ পূৰা
উম হয় দে আজিকালি নাই আজিকালিতো মাইে গুটি মানে তো তোকহে পিটিব আজিকালি আহি পেলাই।
এই আজিকালি বা তুমি কিবা এটা কৰিলে যে মানে এনেই ভুলতে ভুলতে যদি লাগি যায় নহয়
উম,
তোমাক কেছ চেছ দি দিব।
উম,
আজিকালি যিহে লক্ষ্য কৰিছে বা ভয়ে লগা
উম, এতিয়া তই মৰিলি আৰু
ছোৱালী বুলি বলেও নহয় আজিকালি ল'ৰা মানুহ বিলাকো তেনেকা কিছুমান মানুহ অক অকণমানতে খং অ' নাই অ' তোমাৰ কিছুমানে যে আজিকালি লৰা মানুহ বিলাক অকনমান খং উঠিব চাকু তাকু মাৰি দিয়ে।
উম, এই আজিকালি আৰু আজিকালি বেলেগ আৰু আজিকালি দিন বোৰ বেয়া লৈ গ'ল
বহুত বেয়া দিন হৈছে।
উম, হয় দে
কলিযুগ - কলিযুগ, পাইছে কলিযুগ
কলিযুগ - কলিযুগ, বাকী কিবা খালি নে নাই?
অ', তোমাৰ হেৰি গাখীৰ অকমান খালোঁ
গাখীৰ খালী?
উম, আৰু মেগী
সিজোৱা খোপা খোৱা নাই?
নাই আজিৰ পৰা মই বাদ দিলো আৰু
সিজোৱা খাই - খাই, লাষ্টত মোৰ এনেকুৱা লাগিছে নাই মই কিবা এটা বেলেগ আনি খাব লাগ সেইকাৰণে মেগী দুপেকেত আনি খাইদিছো তেতিয়াহে শান্তি পাইছো কিমান সিজোৱা হবা খাই থাকিবি চাপিছে আৰু দে আজিয়ে লাষ্ট আৰু
উম, আজি মই দুপেকেট মেগি খাই দিছো না আজি পৰা আজিৰ পৰা আৰম্ভ আৰু আজিৰ পৰা ম কোনো ৰখাব নোৱাৰে
পাৰিবি আৰু আজিৰ পৰা
এতিয়া অ' শান্দি পানী দিলেই
উম,
তাৰপিছত ঘৰ চৰ মুচিলে কাপোৰ কানি ধুলেই মায়ে আৰু কৰিবলৈ একো নায়েই শান্তি মানী মই বিচনাত শুই থাকো দেই মোক শান্তি মানী ছটিয়াই দিছে এনেকে
হে?
অ'
কি কৌ বে?
অ' মই শুই আছো শান্তি পাণী চেতিয়াই দিছে গাত।
মই অলপ মই চাৰে দশটা মানতহে গৈ আনিলো গে। শান্তি পানী আনি তাৰ পিছত স্কুটিখন ধুলো, স্কুটিখন ধুই মেলি গাপ পা ধুই শান্তি পানী ছটিয়াই মেলি এতিয়া আজৰি হৈছো খাই মেলি
ঠিকেই আছে এ হেৰিত চুলি আজিতো চুলি কাটিব ন?
আজি চুলি কাটিব লাগে নিয়ম মতে
অ' চুলিটো কাটিব তোমাৰ হেৰিত
ব বতৰে বেয়া আৰু কোনে কা কোনে কাটিব বা ইয়াত বেহাল একে নাকাতে নহব কাটি মৰা মৰাহে হ'ব আৰু।
সেইটোয়ে তোমাৰ এই কি কম বুলি ভাবিছিলোঁ ৰখা গাভৰু তাত লৈ গৈছে বুলি শুনিছো
গাভৰুলে গৈছে নেকি?
উম মাইনা দাই ফোন মাৰি আছিল চুলি কাটিব যাই বুলি
ইয়াতে কৰিব লাগে ক'তো আকৌ গাভৰুত যাব লাগে ইমান দূৰ
চোৱা
ইয়াত কৰা হেঁতেন হয় এতিয়া বতৰ চতৰো বেয়া
উম এই নহয় চাগে এই তোমাৰ এই হেৰি এইখিনি উম মানে যোন কেইটা চুলি খুৰাব
সিহঁতে পিন্ধ চিনধ দহা মানে তাত পাতিব ন শ্ৰাদ্ধ কৰি বামুণ তাত পিন্ধ চিন্ধ দিব ন এতিয়া মানে সিতাত গাভৰুত পৰিছে আৰু
উম
বতৰ চতৰ বেয়া এতিয়া বৰষুণ দিছে থাকিব সেৰি নাই ওচৰতে কোৱা হেতেনে হয় সোনকালে হলহেতেন এতিয়া যাওঁতে কওঁতে আহোঁতে সময় লাগিব এতিয়া ইয়াত যিমান সোনকালে হয় সিমান সোনকালেতো দহা ভাগি যায় ন
উম
বামুণৰ কাম যিমান সোনকালে হয় সিহঁতে এতিয়া চুলি তুলি খুৰাই মেলি আৰু এতিয়া আজৰি হ'ব আৰু আজি
চুলি কাটিব যাব নেকি?
নাযাওঁ নাযাওঁ
উম
মই মই পিছত কাটিম এতিয়া নাকাটো মই পিছত মানে কাটিব কাটিবই লাগিব, মো পিছত কাটিব লগা হৈছে মোৰ তেতিয়াই কাটিম এতিয়া নাকাটো আৰু
ইয়ো যাওঁ কাইলে মানে যাওঁ নেকি
অ চুলি ক'ত কাট
এই তোমাৰ কাৱৈমাৰি
কাৱৈ মাৰিত যাওঁ
উম
অ মই এ আগতে বাৰু হেৰিতে কাটিছিলো পাতোল তাতে এনেকে কাটো তাৰপিছত সেইদিনাখন চব বন্ধ মেডিকেল এইফাল যে নিয়াদি ফালে অহা ৰাস্তাটো যে
অ অ অ
ত' সেই কণতে ধৰ তই মেডিকেলৰ ফালৰ পৰা আহিলে তোৰ বাওঁ চাইডে পইচাটো বেছিকে লয় কিন্তু মানে বৰ ধুনীয়াকে কাটিলে সেইদিনাখন ভাল পালো মই নেক্স তাৰ তাতে তাৰ তাতে কাটিবগে লাগিব নব্বৈ টকা লৈছে কাটোতে অ কিন্তু মানে মই মানে ভা ভাল পাইছো হেৰিটো
ইমান লৈছে মোক ষাঠি টকা মোক ষাঠি টকাই লয় উম খাদ্য কাৰণে পঞ্চাশ টকা কিবা এ মানুহ বহুত হয় বহুত মানুহ কি
আগত অ
সি দোকানলে আহোঁতেও দোকানলে যেতিয়া যে আহে
অ
ঘৰৰ পৰাও কাটি আহে।
হে?
উম ঘৰতো কাটি আহে পইচা দি থোৱা আছে নে?
আগতে অঁ,
উম।
আগতে মোক এই ৰণীয়ে কেতিয়াবা লৈ যাই নহয় তেতিয়া যাও মই তাত নাকাটো বাৰু। মোৰ মানে যোৱাবাৰ ইয়াত কাটিলো মই ভাল পালো মেডিকেলৰ ওচৰত লৰাটোৱে বৰ ধুনীয়াকে কাটিলে। এইবাৰ কাটিব কাটিব গলে তাৰ তাতে কাটিব লাগিব।
উম কিছুমানে ভালে কাটে বাৰু দেই।
কিছুমান ভাল কাটে পইচাটো বেছিকে লৈছে মানে মই মই মানে ভাল নব্বৈ টকা বেছিয়ে আৰু ইয়াত।
বেছি হৈছে তো মই ষাঠি টকাত চুলি কাটিছো তুমি ত্ৰিশ টকা বেছিকে দি কাটিছা।
উম কিন্তু মই মানে ভাল পালো মানে।
উম ম তাক যেনেকে কওঁ তেনেকেই এ নাই পাতলিয়ে মোক আগতে ভালকে কৰি দিছিল আজি বেয়া কৰি পেলালে কিবা।
আগত আগতে বাতলে চুলি ভালকে কাটে তাৰপিছত আজিকালি কিবা ভালকে নকটা হ'ল চুলি সোপা তাৰ পৰা আকৌ পাতলিৰ পিছত মই ইয়াতে কাটিছিলো পিঠা প ধুপ বজে শুনিছ? ধূৰ্ব যে ধূৰ্ব ধূৰ্ব তাতো মই দুবাৰমান কাটিলো। মোটামুটি বাৰু বেয়া নহয়। যোৱাবাৰ মানে যোৱা মাহতে ধুব অঁ, ধ্ৰুবও নাছিলে পাতল নাছিল আ গৈ আছো গৈ আছো মেডিকেলৰ ওচৰত এ খন পালো বৰ ধুনীয়াক কাটিলে বোলো হ'ব দে আৰু, উপায় নাই আৰু কাটি আহিলেও ফেনাও নাই। বাকী সময় পালে আহিবি আহ আহিবি এপাক ওলাই।
অঁ, যাম যাম মই এপাক যাম তোমাৰ তাত যাম।
আহিবি এ সৰু বাবু চাগে আজি এতিয়া উঠাই নাই চাগে খোৱাৰ পৰা।
নাই থোৱা বোলা আজি সি মানে কি তোমাৰ এইেকেইদিন মানে
কালি চাগে ইহঁত দুটাৰ টোপনি বৰ ভালকে আহিছে নহয়।
এই বা কৈছাহেনে?
ই ইহঁতে চাগে চ ইহঁতে চাগে চাই আছে চাগে হেৰিটো। আহ চে কৰিলে নেকি আহিলে নেকি আহিলে নেকি চাই আছে চাগে।
কালি এ স্কিন শত দি দিলে এ বা কাল
মোকো দিছে ৰাতি মোকো দিছে মই মই ৰাতিপুৱা খোৱা পৰা উঠিহে দেখিছো।
মোৰ খবৰ দেখিছোন চোপা।
ঘৰতহে দেখিছোঁ আৰু কালি তহঁতৰ কিমান মান আহিলে এনেই আইডিয়া? এইটো হেৰি হল নে?
নাই নাই দেখুৱাই মই তাকে কটমি এতিয়াও দিছা যটো মই দিম এতিয়া মই হেৰিটো।
অঁ, দিবি দিবি।
মই মোৰটো দিলোঁ।
দি দিবি তোৰ যদি এন
তখি মোৰটো দিওঁ। নহয় মোৰতো দিছো মোৰতো দিওঁতে সি এনেকাকে কৈছে মই এতিয়া সি কৈছে কি কৈছে নাই হোৱা তোমাৰ বোলে এইটো তুম যদি। যদি সি মোক তেনেকে বুজাই দিছে কৈছে যদি ধৰি লও তুমি ধৰি লওক বহুত কথা কৈ আছা নহয়
অ। তাৰপা?
তাৰ পিছত তুমি ধৰি লওক মই ধৰি লওক মই ধৰি লওক উও উওকে আছো।
অ অ।
ম মই যদি একোৱে কথা কোৱা নাই তেনেহলেটো
অ অ অ আমিতো তেনেকে কৰা নাই নহয়।
কৰা নাই আৰু আমিতো বেয়া কথাও কোৱা নাই হয়নে?
আমাৰো তেনে আম আমাৰো তেনেকুৱা কোন দিন হৈছে কচোন? তই উ মাৰি আছ মই কোৱা নাই তোক।
নাই আমাৰ আমাৰ সেইবিলাক একো নাই হোৱা, এইবিলাক একো নাই আৰু আমি বেয়া কথাও নাই কোৱা।
নাই কোৱা।
এইটোৱে বেয়া
নাই কোৱা তই টো তাক ভালকে সুধিবি।
ৰিজেক্টটো বেয়া কথা কোৱা বুলি আহে, সেইকাৰণে মই সুধিছো মই কৈছোঁ কি বেয়া কথা মানে শ্লেং ৱৰ্ড কেইটা কি কি শ্লেঙ ৱৰ্ড ইউজ কৰিলে আপোনালোকে ধৰে সেইকেইটা মই কবলৈ দিছো। সেই আৰু ন নকলে মোক। নাই নিদিলে সেইটো ৰিপ্লাই নিদিলে বেলেগে দিলে কিবা। এ মই তোমাক শ্বেয়াৰ কৰিছো যে সেইটো কৈছে।
অ অ নহয় এতিয়া ধৰ এতিয়া সি উ বিচাৰিছে তো এইটো।
দিছে অ দিছোঁ দিম দিম দিম।
অ কাৰণ কিছুমান আছে চাই একো চেকে কৰা নাই তিনিটামান আছে তেনেকুৱা।
উম সেত সেইটোৱেই।